অঁহ' হেল্ল'।
হা'। খবৰ খাটি ভাল নে?
তোমাৰ?
ভাল, মোৰো ভাল আৰু। ভালে আছো বাৰু মইয়ো।
আহি আছে নেকি বাৰু?
হা'?
মোৰ বেকগ্ৰাউণ্ড চাউণ্ড আহি আছে নেকি বাৰু? অঁ' কথাবিলাক বুজি পাইছা নহয়? মই কৈ থাকাবিলাক শুনিছা নহয়, অঁ' ঠিক আছে দিয়া। কোৱা?
ভাত-পানী খালিনে?
ভাত-পানী নাই। তুমি খালা নে নাই, তুমি খালা নে নাই?
আহ' হাহ' মই খালোঁ বাৰু।
কোৱা আৰু।
পিছে গাঁৱত আহা। ভালে বাৰু।
অ', গাঁৱত কিবা ক'লা
অহ', পিছে গাঁৱত পৰিস্থিতি কেনেকুৱা হৈছে? মানে ভালে বালে চলিছে নে? মানে গৰম কিবা
কি গৰম নহ'বনে, আমাৰ গাঁৱৰ পৰিস্থিতি পূৰা একদম অ', যিটো হ'ব নালাগে সেইটো হৈ আছে। ইমান বোকা ৰাস্তা পদূলি বৰষুণৰ পৰা। আকৌ গৰম ডালটো বেলেগেই।
অহ'। কি বেছি বেছি মানে কি বৰষুণ দি আছে নেকি তাত আকৌ?
বৰষুণ মানে দি আজি দিছে বাৰু। কিন্তু একো নাই ইমান কণটো দিব লাগে কিন্তু ৰাস্তা পদূলি আমাৰ পকাৰ নাই যে কৰ কৰব নাই ছাৰ গাঁৱত
অ ছেম বাৰু আমাৰো
অ মই এতিয়া বোকা আমাৰ ঘৰৰ পৰা ওলাই যাবলে মন নোযোৱা হল ইমান বোকা
বোকা না ৰদ দিলেও মানে বেছিকে দিয়ে আৰু বৰষুণ দি মানে বেছি বেছি মানে দুইটাতে মানে বেছি মানে অভাৰ কে দি দিয়ে এইখন
উম উম অ হয় কিন্তু এতিয়া বৰষুণতটো লাগে বাৰু
অ বৰ হয় মানে অ এটা খেতি কৰা ছিজন যে কাৰণে বৰষুণতো ভালেই মানে দিছে আৰু ভালেই হ'ল
উম বাৰিষা যিমান ৰাস্তা বিলাক বোকা হয় এতিয়া ত মানে আমাৰ ম এখন তাত তাতো ভাব লাগিবো যা
হুম
তুমি তোমালোকৰ পিনে ভাওনা চাওনা পাতেনে নাই
ভাওনা চাওনাটো মানে চলি চলি আছে মানে গ'ল বাৰু তিনটা মান
অ তিনটামান গ'লনেকি তোমাৰ তোমাৰ কি বুলি কয় বিহু চিহু তুমি খাবলৈ যোৱা নে নাই
মানে যাও আৰু বাৰু যোৱাটো লগৰ লগৰ কেইটা মাতে বাৰু লগৰ ইহঁতৰ ঘৰত মানে গৈ পিনি মানে ম তাৰ কাৰণে কিবা যাওঁ আৰু তাতে বেয়া ফাইনেল অ বিহু পাতে আৰু আমাৰ
হা
অ বিহুটো পাতে
পাতে অহ
অ বিহুটো মানে কি হয় ন অ অ উম হম
নম মোৰ মানে ফোন ই মোৰ মানে ফোনডালে কিবা হৈগল অ কোৱা
বিহু তুমি তোমালোকৰ ঘৰত পাতে ন, কি কি পিঠা বনাই?
পিঠাৰো পিঠা মানে কি আৰু কি কোন কেইটা পিঠা বনাই আৰু এইকেইটা গোটেই কেইটা বনাও আৰু।
অ' গোটেই কেইটা নেকি? নাম নাজানা মানে তুমি?
নামটো নাজানো মানে। কেইটামান জানো আৰু কেইটামান নাজানো।
মানে?
তোমাৰ কোনটো বিহু মানে বেছি ভাল লাগে? বহাগ বিহু, মাঘ বিহু?
অ' মোৰ কাৰণেটো বেছি মাঘ বিহু ভাল লাগে। বেছি মানে মাঘ বিহু লাগে, অ' ভাল লাগে মানে এই কেইটা কিবা আৰু মানে ৰাতি গ
ভেলাঘৰ সাৰে ভেলাঘৰ সাজ
অ' সেইকেইটা ভাল লাগে মানে লগৰ লগত গৈ পিনি অলপ এনেই মস্তি কৰা আৰু কিবা কৰা কিটা ভাল লাগে।
অ' তুমি যোৱা নে নাই হেৰি?
আহ, কি?
ভেলাঘৰ বনোৱাৰ কাৰণে থাকিবলৈ যোৱা নাই নাই চুৰ কৰিবলৈ
অ'। বনাও বাৰু আমাৰ ইয়াত।
অ' তুমি
হা?
তুমি মানে চোৰ টোৰ কৰিবলৈ যোৱা নে নাই?
ভালকে শুনি পোৱা নাই মানে।
তুমি মানে চোৰ টোৰ কৰিবলৈ যোৱা নে নোযোৱা?
অ' এইটো যে লগৰ লগত যাওঁ আৰু। যাওঁ মানে এইটো আৰু নিয়ম নিচিনা হ'ল আৰু অলপ। অলপ মানে আৰু কিবাটো কৰোঁ আৰু।
উম, উম। মানে এইটো, অ' মানে এইটো মানে এটা কাৰণে ভালো এইটোত ফূৰ্তি হয় কিন্তু এটা কাৰণে বেয়াও মানে চোৱা এতিয়া হা কোনোবাই কোনোবাই মানে কিবা হাঁহ চাহ এটা বেচি পেলাই তাৰ জীয়েকক বা পুতেকক কিবা এটা লৈ দিম বুলি ভাবিছে বা ভাবিছে হা আমি মানে এ সেইটোকে যদি আমি চোৰ কৰি খাই দিও তেনেহ'লে তাৰ কিমান বেয়া লাগিব ন। সেইটো কাৰণে মানে বেয়াও উম।
চোৰকেইটা চোৰ অ' ন যোনকেইটা চোৰ কৰে ন এইকেইটা কাৰণে ভাল আৰু যোন কেইটাৰ পৰা চুৰি কৰে মানে এইকেইটাৰ কাৰণে অলপ কিবা হয়গে আৰু।
কিন্তু এতিয়া এইটো এতিয়া মানে অসমীয়া বিলাকে হেৰি কৰিছে আৰু ধৰা এইটো একো নাই আৰু ফূৰ্তিও হয় অকণমান। কিন্তু হেৰি আৰু হাঁহ চাহ চোৰ কৰিব নালাগে এনে ঘৰৰ মানে ধৰা কোনোবাই খেতি কৰি থৈছে, খেতি কৰি থৈছে তাৰপৰা আলু দুটা আনিলে, পিয়াঁজ দুটা আনিলে সেইটো বেলেগ কথা আৰু।
অহ।
আৰু ধৰা কাৰোবাৰ জপনা চপনা ভাঙি আনিলে হা সিহঁতেটো এতিয়া সেই জপনা যোনটো মানে, যোনটো পইচা সিহঁতে থৈ দিছে ধৰা সিহঁতে হস্পিতেল যাবলৈ থৈছে বা, ক'বাত কিবা কা'বাক কিবা এটা দিবলৈ থৈছে। সেইটো পইচা এতিয়া সিখিনিতে জপনা বনাব জপনা কি কয় বিলাক অ কি কয় কি কয় ৰবা হা
হুম
এইটো সেইটো কৰিব থৈছে মানে ধৰা উম কিবা এটা আছিলে ৰবা হা ভেটিবলৈ থৈছে হেঙেৰা, সেইটো মানে ভেটিবলগীয়া পৰি যায় ন।
অ হয়
কি কয় আৰু বিহু বিহু আৰু বিহুৰ নিয়ম মানে আৰু কি আৰু কি নিয়ম আৰু বেলেগ বেলেগ নিয়ম
উম, এই, এই তাৰ মানে হাঁহ-চহাঁ ছাগলী-তাগলী এইবিলাক খুব - চুৰ কৰিব নালাগে ন মানে ধৰা কৰিলে আৰু উম, এইটো এতিয়া ফূৰ্তিও, ফূৰ্তি হিচাপতো লয় চবে বাৰু।
অ
আৰু মা বহাগ বিহুতো তাত মানে গৰু গা ধুৱাব যায় যে
অঁহ
সেইটো কাৰণে ভাল লাগে আৰু হুঁচৰি-চুঁচৰি গাব যে। আমাৰ মানে যেতিয়া বহাগ বিহু পাতে হা, গৰু গা ধুৱাব যাবখন- আমিহে মাৰ খাওঁ আলু কি বেঙেনা চেঙেনাৰে যে এইবিলাকে মাৰে।
হ', আ', বহাগ বিহুত। এতিয়া বহুত ভাল মানে বহুত ভাল মানে অ মানে এই নচাকেইটাও মানে দেখি ভাল লাগে
হুউ হুঁচৰি চুঁচৰি গাবলৈ যোৱা নে নাই
হা যাওঁ বাৰু যোৱাটো
অ যোৱা নেকি
হ' ঘান গাই দিওঁ আৰু কেইটামান।
অঁ গাই দিয়া নিচিনা, মই আকৌ নাচিব-চাচিব নাজানো দেখি হুঁচৰিয়ে গাব নাযাওঁ
গান-গানটোতো গাব পৰা ন'।
উমহু' উমহু' নোৱাৰো দেই মই গান চান খাবলে, যিহে মাত। আমাৰ ভইচ গান গালে পলাব মানুহৰ কাণৰ পৰা তেজ ওলাই যাব কোৱা ৰু ঘৰত মাহঁত কি কৰিছে?
হম এতিয়া কি কৰে মানে এতিয়াতো শুলে ছাগে ইহঁতে টাইমতো টাইমটো হ'ল ন অ
অ অ তুমি ৰুমত আছা নেকি, মাহতে কি কৰিছে গম নাইপোৱা যে?
না মানে ৰুমত নাই মানে মইটো ৰুমতে আছো বাৰু
অহ, বেলেগেত থাকা নেকি? মানে বেলেগত পঢ়িব কাৰণে।
অ' অ' আচ্ছা। বাকী খানা-পিনা? কোনে বনাই তুমি, বনাব জানানে নাই?
অ'হ জানো বাৰু গোটেই কেইটা ৰুমত থাকিলেতো কি হয়, নিজ- জে, নিজেতো বনাই খাব লাগিব এতিয়া। উপায় নাই। হ'। টাইমত কলেজ কিবাকিবি প-পঢ়া-শুনা টাইমটো মেনে-মেনেজ কৰিব লাগিব টাইমত আৰু। কলেজ যোৱাটো টাইমত - আৰু ভাতত ভাত চাত বনাই খোৱাটো টাইমত খাব লাগিব মানে গোটেই কেইটা টাইমত মানে মেনেজ কৰোঁ আৰু
টাইমতে কৰিব লাগিব এতিয়া টাইম টেবুলটো মিলি যায় এনেকে হ'লে আৰু
অ হ টাইমটোতো মানে ৰয়ে থাকে আৰু আমি নিজে ৰখিব নোৱাৰো মানে
অ এতিয়া মানে মই আছিলোঁ দুদিন মান মই নোৱাৰিলোঁ দেই টাইম মিলাবলৈ
উম
ভাতে বনাওনে কলেজতে যাওঁ নে এনেকুৱা হৈ গৈছিলে সেইকাৰণে মই ঘৰ গুচি আহিলোঁ বাপেকে
ভা ভাবি থাকি মানে লাভ নাই এইটো যোনটো কৰিব লাগে সেইটো আগতে কৰি দিব লাগে মানে পাছত যি মানে অ যোনটো মানে এতিয়া ভাবি আছো সেইটো মানে কৰিব লাগে মানে
উম টাইমৰ কাম সময়ৰ সময়ৰ কাম সময়ত
কৰিব লাগে উম
উম
সেইটো কাৰণে এমাহৰ কাম অ মানে এদিনৰ কাম এমাহলে মানে কিবা হৈ যায় মানে ছমাহ এমাহ এমাহলে মানে ৰৈ যায় বোলে
অ কিছুমানে কয় নহয় হেৰি কি বুলি কয় এ আজি নকৰোঁ দে কালি কৰো সেনেকুৱা মানে কৰিব নালাগে ধৰা আজিৰ কাম আজিয়ে কৰিব লাগে আৰু হেৰি তুমি তুমি বিহুত পিঠা চিঠা বনাবলে জানা নে নাই
অহ জানো গোটেই কেইটা মানে গোটেই কেইটা মানে ব বনাই খাওঁ যে সেই কাৰণে মানে ভাগ কিবা হ'ল আৰু
অ অ জানিব লাগে জানিব লাগে
অ হ
বাকী তোমাৰ কোনটো পিঠা বেছি ভাল লাগে খোলা পিঠা, ঘিলা পিঠা, নাৰিকল লাডু কি
হা মোৰতো বেছি এই নাৰিকল লাডু বেছি ভাল লাগে মানে খাই মানে অলপ কিবা কিবা ভাল পাওঁ মানে খাই
অ ভাল লাগে সেইটো খাই নাৰিকল লাডুটো
বেছিকে মানে এইটোয়ে বনাব জানো মই
অ সেইটোয়ে বনাও মানে হেৰি হেৰি হয় বেলেগ চব জানো হা নাৰিকল লাডুটো বনালে মানে মানে হেৰি হৈ যায় এইটো কি বুলি কয় ঢিলা হৈ যায় টান হ'ব নোখোজে ভালকে মানে
সেইটোৱে মানে ন আচ্ছা
উম কিন্তু খাই আকৌ ভাল লাগে দেই
অ খাইতো বহুত ভাল লাগে এইটো মানে বনাওঁতে অলপ টাইম লাগে আৰু কিবা হয় মানে তেতিয়া খাওঁতে ন ভালটো লাগে আৰু তেতিয়া
উম মানে নাৰিকল লাডুটো বনাওঁতে জল্দি হৈ যায় কিন্তু খোলা পিঠা এইবিলাক বনালে মানে অকমাণ দেৰি লাগে কিন্তু খাই ভাল লাগে আৰু উম আৰু মানে পিঠা উম আৰু তুমি নটিচ কৰিছা চাগে পিঠা বিলাক মানে আমাৰ বিহুত খাবলে মন নাযায় নাযায় বিহুৰ পিছত বা বিহু আগত খাবলে মন যায়
হয় বাৰু হয়
উ, বিহুত মানে ইমান এগাল পিঠা তোমাৰ কাষতে থাকিব, তোমাৰ মানে খাবই মন নাযাব তেনেকুৱা।
অ', কালি বিহু দিনা গোটেই কেইটা বস্তু মানে যোনটো টাইমত মানে আহ খাব লাগে, সেইটো টাইমত মানে খাই ভাল নালাগে মানে। এতিয়া অ', পিছৰ দিনা আৰু কিবা মানে এইটো দিনাই মানে কাই ভাল নালাগে আৰু পিছৰ দিনা কাই মানে বহুত ভাল লাগে এ এইটোতো মানে কি হয় জানো
এইটো মানে আমাৰ হেৰি দি আৰু ধৰা এতিয়া বস্তু এটা মানে আমাৰ সময়লৈকে ভাল লাগে তেনেকুৱা হৈছে আৰু এতিয়া। আৰু সময়ত ভাল নালাগে নহয় বস্তুবিলাক।
উ হয় হয়।
তুমি চাবাচোন এতিয়া তোমাৰ তুমি যদি উম, তুমি যদি কিবা এটা বস্তু হেৰি কৰিবলৈ গলা, তোমাৰ সেইটো তেতিয়া ভাল নালাগিব পিছত যেতিয়া তুমি সেইটো বস্তুো তেতিয়া তমাৰ মে তুমি মানে ৰিগ্ৰেট কৰিবা। মই কিয় নললো, কিয় নললো তুমি শুবই নোৱাৰিবা তেনেকুৱা হৈছে যে
হয় হয়, মানে ভাবিয়ে থাকো মানে তেতিয়া জোনটো, অ'। আচ্ছা হা হ'ব দিয়া।
অ', অ', উম, উম, বাই বাই।
বাই বাই, গুড নাইট।
গুড নাইট।
আতছা।